হয় কওকচোন।
হয় নমস্কাৰ গ্ৰহণ কৰিব প্ৰথমতে।
হয় মই নমস্কাৰ গ্ৰহণ কৰিছো।
হয় মানে মই আপোনাৰ অলপমান সময় বিচাৰিছিলো আপোনাৰ হাতত সময় আছিল নেকি।
হয় হয় নিশ্চয় মই বৰ্তমান আজৰিয়ে আছোঁ কওকচোন।
হয় হয় মই মানে পৰিয়াল এই, পৰিয়ালৰ ওপৰত এই তথ্যটোৰ ওপৰত মানে আপোনাৰ পৰা অলপমান মানে তথ্য বিচাৰিছিলো। আপোনাৰ হাতত সময় আছে যদি অকমান। পৰিয়ালৰ ওপৰত আপুনি মোক অলপমান তথ্য দিব পাৰিব নেকি।
হয় নিশ্চয় পাৰিম। হয় পৰিয়াল বুলি ক'লেতো আপোনাৰ কি কৈছে।
অ যদি আপোনাৰ হাতত সময় আছে অলপমান তেতিয়াহলে আপুনি পৰিয়ালৰ ওপৰত অকমান মোক, কৈ দিবচোন।
হয় নিশ্চয় মই যিবোৰ জানো বা মই জ্ঞাতো সেইখিনি মই নিশ্চয় জনাব চেষ্টা কৰিম আপোনাক। হয়। পৰিয়াল বুলি ক'লে আচলতে একেলগে থকাটোৱে নুবুজাই।
পৰিয়ালত আপোনাৰ মৰম ভাল পোৱা বিশ্বাস সকলোবোৰ জড়িত থাকে।
হয় হয় বহুত ভাল কথা কৈছা আপুনি।
হয় কাৰ পৰিয়াল আমি দেখিবলৈ পোৱা যায় এক একক পৰিয়াল আৰু যৌথ পৰিয়াল একক পৰিয়ালত আপোনাৰ মাক দেউতাক আৰু ল'ৰা ছোৱালী থাকে আৰু আপোনাৰ যৌথ পৰিয়াল হৈছে গোটেইবোৰ ঘৰৰ মানুহ একেলগ হৈ থকা যেনে আপোনাৰ ককান আইতা
উম হয় উম উম